হেল্ল'?
অ', অ' কোৱা।
মাতটো শুনি পাইছা?
অ', অ' পাইছো।
ওকে কি কৰিছা?
আছো এনে।
আচ্ছা আচ্ছা মই ফুৰি উঠিছিলো অলপ আগত।
অ'
গটা আচ্ছা আচ্ছা আজি স্কুল কি কলেজ নগ'লা অ' বন্ধ ন?
বন্ধ গৰম বন্ধ।
হেৰি কি বুলি কয়, বৰষুণ দিছিল নে তোমাৰ তাত?
অ' আজি এনেই অলপ অলপ দি আছিল। মানে এটো ব্লুটো বাৰু এনেকুৱা কে।
আচ্ছা আচ্ছা।
এই, এতিয়াও অলপ আগতে দি আছিলে, এতিয়া কমিলে।
আচ্ছা আচ্ছা।
তোমালোকৰ ফালে বেছিকৈ দি, জোৰে দিছে মানে?
অ' আহিছিলে আৰু পিত আৰু।
ষ্টাইলিছ! উঁ!
অঁ! এইকেইদিন দিয়া নাছিলে যে সেইকাৰণে অলপ দি দিছে আৰু একেবাৰে!
অঁ! উম! অঁ! নাই, খাম দেৰিকে।
আচ্ছা আচ্ছা! তুমি কোনটো চেম আছিলা? থাৰ্ড চেম?
মানে ছেকেণ্ড চেম হৈ গ'ল এতিয়া, থাৰ্ড চেম পাম। আগষ্ট, অঁ অঁ! আগষ্টৰ পৰা।
উম! কেনেকুৱা হৈছিলে এক্সাম?
ঠিকেই আৰু। কেনেবা হয়, এতিয়া ৰিজাল্ট দিলে গম পাম আৰু।
উম! তুমি এনে চাৰি বছৰ কৰিবা নে তিনি বছৰ কৰিবা?
সেইটো! এতিয়া মানে কনফিউজ হৈ আছোঁ, কি কৰোঁ? চাৰি বছৰ কৰোঁ নে, তিনিবছৰ কৰোঁ!
মেজৰ কিহত আছিলে?
ইকনমিক্স।
আচ্ছা আচ্ছা।
এতিয়া। তাকে, বহুতে কৈ আছে তিনি বছৰ। কৰিলে বেছি মানে, টাইমটোও যাব। আৰু চাৰি বছৰ কৰিলে ভাল হ'ব যদি তুমি এম এ কৰা। তেতিয়া মানে ভাল হ'ব। উম!
মানে হেৰি আৰু! তোমাৰ, পি এইচ ডি, চি এইচ ডিৰ কাৰণে অলপ সুবিধা হৈ যায় আৰু!
অঁ অঁ! সেইটোৰ কাৰণে মানে ৰিচাৰ্জ হৈ যায় ন? একেলগে তি, লাষ্ট ইয়েৰটো, সেইকাৰণে পি এইচ ডি, এম এৰ
অঁ! এটা হেৰি আছে। চেভেন পইণ্ট ফাইভ ডি জি দিয়ে পাব লাগে।
হাঁ হাঁ!
তুমি ৰিচাৰ্জটো, তুমি ছেভেন পইন্ট ফাইভ যদি পোৱা, চি জি বি জিকে চিক্স চেমলৈকে।
অঁ অ উম সেই গোটেইকেইটা চিমত মানে ছেভেন পইণ্ট থাকিব লাগিব, তেতিয়াহে ভাড়ি পাম।
অ গোটেই কেইটা ছেম নহয়, গোটেই কেইটা ছেম মিলি আৰু টটেল টু আৰু!
অ অ সেয়াই উম। তাকে চাওঁ লাষ্ট ইয়ৰ লগি কি হয়
অঁ এতিয়া তোমাৰ ছেকণ্ড ইয়াৰ হ'ব?
উম ছেকেণ্ড ইয়াৰ। চেচ হ'ল আৰু, মানে হ'লেই দিয়াচোন এক্সাম খতম।
অ হেৰি কি বুলি কয়, এই ছেকেণ্ড চেমৰ যেতিয়া এক্জাম দিলা! তেতিয়াৰ পৰা তুমি থাৰ্ড চেম হৈ জোৱা।
অঁ সেইয়াই।
উম এডমিশন হ'ল থাৰ্ড চেমৰ?
নাই নাই এতিয়া হোৱা নাই, লাষ্ট মান্থত হ'ব নেকি জুলাই!
অঁ মোৰ হৈ গ'ল কিন্ত ফিপ ছেমৰ।
অঁ আমাৰ হোৱা নাই! আমাৰ বা কেতিয়া কৰে নটিচ দিয়া নাই এতিয়ালৈ
অঁ অঁ কৰিব চাগে এইকেই গৰম মঠৰ পিছতেই
এই জুলাইৰ এণ্ড মানত লাষ্ট মানত কৰিব চাগে
আহ আচছা বাকী কিবা খালা নাই
নাই নাই অলপ দেৰিকাহে খাওঁ এতিয়া শুয়ে আছো উঠাই নাই
আত্ছা
তেৰিকে উঠি কেৈ বাট খ
অহ। দিনটো কি কৰিলা?
দিনটো আৰু কি থাক আছোঁ এনে ফোন চাই শুই।
ঘৰতেই।
অ', ঘৰতেই। সেই গৰমত ওলাই যাব ইচ্ছা নাযায়েই দিনত।
অ', সেই লাগে।
উম এতিয়া অলপ দেৰিকে একবাৰ যাওঁ নেকি ওলাই লগৰ লগত।
এতিয়া।
অ', ফোনটো থৈ আৰু তোমাৰ লগত।
অ', অ'।
বাকী তুমি যাব নে ওলাই নে ঘৰতে।
এতিয়া আৰু যাবলগীয়া নাই বাৰু এতিয়া ঘৰলে থাকিম।
পঢ়িবা চাগে।
নাই নাই নপো এতিয়া গৰমত মানে গৰমবন্ধ নহয় বাৰু এতিয়া সেইটো নপো আৰু।
আজি গৈছানে ইণ্টাৰ্ণশ্বিপত।
উম, বৰষুণত জিকিলো। অ', হেৰি নাথাকে শনিবাৰে আৰু দেওবাৰে নাথাকে।
মানে এই, এই মাহটো গোটেই নহ।
অহ, গোটেই মাহ আৰু।
মানে।
লাষ্টত এক্সাম হ'ব আৰু।
এক্সামো দিব লাগিব।
অ', আমাৰ এক্সাম দিব লাগে তাপিছত বেলেগ ডিপাৰ্টমেন্টৰ নাজানো আৰু।
সেইখন ইণ্টাৰশ্যন কৰাৰপিছত চাৰ্টিফিকেট দিয়েই নে?
দিয়ে, দিয়ে দিবই। সেইখন নিদিলে আৰু ডিগ্ৰী কমপ্লিটে নহ'ব।
অ', অ', সেইকণ দিলে আৰু কথা নাই চাগে।
অ', সেইখন দিলে স্কিলৰ চাৰ্টিফিকেট পাই যায় সেইখন দে
অ', অ', এক্সপেৰিয়েঞ্চো হৈ থাকে।
অ', এই আমাৰ ইণ্টাৰচিপটো তেনেকে বেলেগৰ নিচিনা কাম কৰিবলগীয়া ইন্টাৰচিপ নহয় এইটো। ক্লাছ টাইপ হৈ আছে।
হা।
তেনেকে ধৰি লও কৰবাত কিবা মেনেজিং কৰি আছে কমাৰ্চ কেইটা বেংকত কৰি আছে তে আমাৰ আমাৰ মানেইে ক্লাছ টাইপহে হৈ আছে।
আহ। এই ন এটা ব্যস্ত হৈ আছ আৰু হমাৰ দৰে বৰিং হৈ থকা নাই।
নাই, নাই কিমান ব্যস্ত থাকিবা আৰু এক্সাম দি উঠিছিলোহে ছেকেণ্ড চেমত।
অহ আমি আমাৰতো জুনৰ থাকে মোৰ মানে এক্সাম জুনৰ ফিফটিন মানত শেচ হয় চাগে তেতিয়াৰ পৰা মানে এ এতিয়া তেতিয়ালকে মানে ইমান বোৰ পাই আছো কৈছোঁ আৰু।
তেনেকে ঘৰত থাকি বোৰ পাই ভাল সনেকে বাৰে বাৰে
অ', আৰু কলেজ খুলিলে এতিয়া এনে লাগিব গৰম তাতে তাতে আকৌ গৰমত যাব মন নাযাব। এ গুৱাহাটীত আৰু জানাই কিমান গৰম।
উম আৰু বহুত শান্তিত আছা দিয়া ঘৰতে
উম মানে এতিয়া শান্তিত আছোঁ হয়। কিন্তু মানে বৰো লাগে, কিমান আৰু ঘৰটোতে থাকিম।
তাকে অশান্তি লাগে বাৰু।
দিন যোৱাৰ পিছত ন লাগিব কিয় যে খোলা কলেজডাল এনে লাগিব।
এফালে উপায় নাই।
উম।
গলেও আমনি লাগে নগলেও আমনি লাগে।
অ সেইটোৱে এয়া আৰু কলে খুলিলে আৰু মানে ক্ষতি কৰিব নোৱাৰা এটেণ্ডেঞ্চৰ থাকে না প্ৰব্লেম। আমাৰ মানে কেনেক কোৱা যদি এটেণ্ডেঞ্চ নাথাকে তেতিয়া একদ মানে ফিফটি চিক্সষ্টিটা পেজ মানে এছাইনমেণ্ট কৰিব দিব। কলেজতে কৰিব লাগিব। ঘৰতো নহয়। সেইটো মানে পানিচমেন্ট দিয়ে।
প্ৰফেচাৰ বিলাক অলপ হেৰি আছে ন, কেৰেক আছে মানে।
অ মানে আমাৰ ডিপাৰ্টমেন্টটো বেছি ষ্ট্ৰিক্ট হয়, এইচ অ' ডি এইচ অ' ডি এইচ অ ডি জনীটো আৰু মানে ওপৰত।
এইচ এইচ ডি জনী অলপ মানে বয়সখিয়াল মানুহ নেকি?
বয়সীয়াল মানে তিৰোটাা মানুহ আৰু।
উম।
সিমানো বৰখীয়াল নহয় তাত
উম বেছি বয়সীয়াল হ'লে বহুত ষ্ট্ৰিকট হয়।
অ সেনেকুৱাই, কিন্তু মৰমো কৰে।
অ।
মানে এতিয়া এনে লাগে ইমান ছিক্সটি ফিফটি পেজ কৰাতকে ক'লে যোৱাই ভাল।
অ সেইটোৱে। তোমালোকৰ এনে কলেজত কিমানান ষ্টুডেন্ট আছে টোটেল?
মানে ঘ গোটেই কলেজখনত নে, আমাৰ ডিপাৰ্টমেন্টত?
গোটেই কলেজ খনত?
সেইটো গম নাপাও।
তিনি-চাৰি হাজাৰ মান হ'বনে?
হ'ব লাগে।
অ মানে হেৰি কোনখিনিতে আছেনো কলেজ
এয়া মালিগাঁও চিনি পোৱা? গুৱাহাটী মালিগাঁও? এয়া মালিগাঁও পাই মানে এটা ৰাস্তা আছে সেইখিনিক পাণ্ডু বুলি কয় ৰাস্তাটোক। সেই ৰাস্তাটোৰে আৰু অলপমান সোমাই যাব লাগে মানে।
অ।
যাব লাগে আৰু ওৱান এক কিলোমিটাৰ মান যাব লাগে ভিতৰত, তাতেই আছ কলেজখন। কামাখ্যা মন্দিৰ চিনি পোৱা ন ক'ত আছে? কামাখ্যা মন্দিৰ পৰা অকণমান গৈয়ে পায়।
অ মানে অকণ ভিতৰত নো সেইকাৰণ দেখা নাই চাগে মই।
অঁ কলেজখন ভিতৰত আছে, মানে ৰাস্তাতে নহয় আৰু।
মানে হেৰিত গৈছো এই কটন কলেজ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি।
অ অ কটনখন আৰু তাৰপৰা আৰু অলপ আগত কটনখন।
অ।
এইবিলাক বি বৰুৱা, হেন্দিক এইবিলাক একেলগে আৰু।
অ অ হেন্ডিক আৰু বি বৰুৱাটো দেখিছো বাৰু।
উম। আৰু ইউনিভাৰ্চিটিখন আছে তোমাৰ ইয়াত জালুকবাৰীত আছে।
জালুকবাৰীত অ, আকৌ, আৰ জিও তো গৈছো।
ক'ত।
ৰয়েল এন্ড গ্লোবেল ইউনিভাৰ্চিটি।
অ, অ,
সেইখনতো প্ৰাইভেট বাৰু।
উম, উম, সেইবিলাক প্ৰাইভেট।
উম, মই সেইখনত যোৱা কথা আছিলে।
অ, এডমিশ্যন।
অ, তাৰপিছত এই বোলো। কি, বুলি কয় যোৱাত যাম আকৌ মই অকল থাকিলে মানে অশান্তি পাওঁ।
অ, অ,
বেলেগত সেইকাৰণে বোলো নাযাওঁ বাদ দিয়া।
উম, উম, থিকে আছে আৰু তাৰ পৰা ইয়াত তুমি থাকিব লাগিল ইয়াতে।
অ, তাত থাকিবই লাগিব।
উম, তাক অ, সেইয়েটো।
যাওঁতে চাৰি ঘণ্টা আহোতে চাৰি ঘণ্টা।
হা, একদম, মানে বহুত বেয়া হৈ যাব ন।
অ,
মানে কষ্ট হ'ব আৰু বহুত অহা যোৱা কৰিলে। উম,
এই অহা যোৱা কৰিব নোৱাৰি এইডাল অসম্ভব কথা।
অ, নোৱাৰি নোৱাৰি গুৱাহাটী আৰু তেজপুৰ।
উম, আৰু যি জাম লাগে পাঁচ ঘন্টা ছঘন্টামান লাগিব।
অ, আৰু তাতে আৰু এক্জামত ধৰি লোৱা তুমি অহা যোৱা কৰিলা হ'লেই আৰু।
উম, চাওঁ তাৰপিছত হেৰি বি কে পিছত গুৱাহাটীৰ ফালে যাওঁ নেকি।
অলনাৰ পিছত কি কৰিবা মাষ্টাৰ্ছ কৰিবা নে কিবা বেলেগ কাম।
মাষ্টাৰছ নহয় এমবিএ কৰিম। মানে মাষ্টাৰ্চে এইটো, মানে সেইটো হেৰি মাষ্টাৰছ নহয়, আৰু। ডিক, চায়েন্সৰ মাষ্টাৰছ নহয় আৰু।
উম, বুজি পাইছো।
উম,
বাকী খবৰ ভাল।
খবৰ ভালেই তোমাৰ।
আছোঁ।
আচ্ছা আচ্ছা। তোমাৰ ঘৰত আ, দাদা দুজন আছিল ন আৰু মা দেউতা।
মা, পাপা।
উম, এই পাহৰি থাকো মই কথাবিলাক।
হয়ই দিয়া, এদিনে কথা পাতি চা।
উম, এতিয়া মনত থাকিব বাৰু মানে কালিৰ পৰা আজিলৈকে মনত আছে যিহেতু মনত থাকিব আৰু।
এনেই আৰু তুমি কিমান এটা তাজ কৰিলা মানে কিমানৰ লগত কথা পাতিছা।
হ'ব তোমাৰ মানে হিচাপ কৰা নাই তেনেকে মই চোৱাই নাই ৰখাৰ প্ৰফাইলখন।
অ, চব চিনাকিয় নে, মানে চব অচিনাকিয় নে কিছু চিনাকিৰ লগত পাতিছা।
বেছি চিনাকি।
উম, সৰু, তুমি অচিনাকি মানে নতুন আৰু বাকী চব মানে ফ্ৰেণ্ড হয় বা ঘৰৰ হয়, সেনেকুৱাকে আৰু
অ', অ', এতিয়া মোৰ ফ্ৰেণ্ড টাইপেই আৰু অচিনাকি হ'লেও
অ'। কিমানটা কম হা?
তুমি মোক দেখা নাই ন?
নাই, নাই। দেখা নাই।
উম, তোমাক দেখিছোঁ বাৰু ডিপিখনত।
ডিপি মই আজি হে দিছোঁ, দুপৰীয়া
উম।